হেল্ল'। শুনিছে?
হেল্ল'।
হেল্ল, শু, শুনা পোৱা নাই, নিকি?
হেল্ল।
হেল্ল, হেল্ল।
হেল্ল, হেল্ল।
হেল্ল, বুজি, শুনা পোৱা নাই, নিকি?
হেল্ল। হেল্ল।
হেল্ল।
অ, শুনি পাইছে নে?
শুনা পোৱা, নাই নিকি আপুনি, হেল্ল।
অ, শুনি পাইছো, মই।
হেল্ল।
শুনি পাইছো।
অ, অ, অ।
আপুনি এনে ভ্ৰমণ কৰি, ভাল পায়।
অ, অ, ট্ৰেভেল ভাল আপুনি।
অ, মইটো ভ্ৰমণ কৰি বহুত ভাল পাওঁ।
ক'ত গৈছে আপুনি?
এনে এনে, ঘুৰিয়ে থাকো কৰবাত যায় ওচৰে, পাচৰে আৰু। ৰিচেণ্টলি মেঘালয়ে গৈ আহিলো, এতিয়া আকৌ যাম।
অ, মেঘালয় ক'ত গৈছে?
শ্বিলং।
শ্বিলঙৰ মেইণ টাউন।
হা?
শিলং মেইণ টাউন।
অ' শ্বিলং পুলিচ বজাৰ তেনেকে খুলিছো আৰু এতিয়া চেৰাপুঞ্জী যাম, বুলি ভাবিছো আকৌ
এ, কেতিয়া?
এ- এসপ্তাহ ভিতৰত যাম আৰু দুই তিনি দিনৰ ভিতৰত তেনেকে মানে প্লেনিং আছে আৰু যোৱা। অ' এতিয়া ৰেইন হৈ আছে কিন্তু ৰেইনতে যাব লাগে মানে ৱাটাৰফল,
তাকে আমিও ভাবিছোঁ যাম পৰহিলৈকে। পৰহিলৈকে যাম ভাবিছোঁ।
অ' অ', অহ!
ৱাৰিলাং কিমান দূৰ হৈ জানে নেকি?
হাঁ?
শ্বিলঙৰ পৰা ৱাহৰিলাং কিমান দূৰ হয়?
কত?
গোৱাহাতিৰ লাংতাত। এটা ঠাই আছে আৰু ইনষ্টাত পাইছিলোঁ হুৱাহ ৰিলাং
অ এইটো- নামটো শুনা নাই মই চিৰাপুঞ্জী যাম বুলি শুছো চিৰাপুঞ্জী পিনে। বুলছ ট্ৰে, এ, বুলছ ট্ৰেক বুলি নামৰ এটা ঠাই আছে ন তাতে? এ নতুন, নতুনকে ভাইৰেল হৈছে যে তাতে। অ ট্ৰেকিং কৰি- কি কৰি ভাল পাত ট্ৰেকিং, হাইকিং?
উ-উ চতাৰডে-চানডেত বেছি মানুহ হয় নেকি?
হা
মেঘালয়ত চতাৰদে, চানদে বেছিকৈ ভিৰ হয় নেকি?
চেটাৰদে অ' গুৱাহাটী-গুৱাহাটী, বহুতে যায় ন চেটাৰ্ডে চানডে-চেটাৰডে যায় চানডে থাকি পেলেলাই আকৌ মানডে মৰ্ণিং ঘূৰি আহে নাইবা, চানডে ৰাতি ঘূৰি আহে।
নিকে আপুনি ক'ত-ক'ত গৈছিলে এতিয়ালৈকে?
হেৰি মেঘালয়ত ডাউকী গৈছিলোঁ। বহুত আগতে গৈছিলোঁ।
অহ
আৰু এছিয়াছ ক্লিনেছ ভিলজ আছে তাত গৈছোঁ। আৰু চেৰাপুঞ্জীত আছিল
অ' হয় নেকি? এনে বাহিৰত অ' আ'মানে কি ন- নথইষ্ট ৰ বাহিৰত ক'ত-ক'ত গৈছে আপুনি?
মই হিমাচল প্ৰডেক্ট গৈছিলোঁ। মানাহ
উম,
আপুনি?
মই এনে মহাৰাষ্ট্ৰত গৈছিলো। মুম্বাই অহ।
অ এক্সকাৰ্ছন তাইপৰ নে? নে এনে ফেমিলি লগত? ফেমিলি লগত নে এক্স কাৰ্ছন?
গৰ লগত।
অ আতচ্ছা। মে এ মহাৰাষ্ট্ৰত কেনেকুৱা লাগে? অ কেনেকুৱা লাগিল মহাৰাষ্ট্ৰ গৈ?
তাতে ভালে লাগে কিন্তু গৰমটো বেছি আছিলে। মানে সাগৰৰ পাৰত ভাল লাগে মাৰিন ড্ৰাইভত। যৌ হৌ বিচাত। তেনেকে।
আৰু
আৰু আমাৰ ওচৰতে এখন ঠাই আছে। সৰলপা বুলি ভূটান ইন্দ্ৰ বৰ্ডাৰত।
অ অ দেখিছোঁ। স
গৈ থকা হয় আৰু তাতে ভূটানৰ পিনে অকমান।
ভূটান, অ', ভূটান গৈছিলা।
ঘুৰিব লাগে, ফুৰিব লাগে। ভ্ৰমণ কৰিব লাগে তেত তেতিয়াহে মনবোৰ ভাল থাকে না। একদম মনটো ফ্ৰেছ হৈ যায়। ভ্ৰমণ কৰিলে।
নৰ্থ ইষ্টৰ আৰু ক'ত গৈছে?
নৰ্থ ইষ্টত তেনেকে যোৱা নাই। মানে মেঘালয়তে গৈছো। আৰু ভূটান এইপিনে ভূটানৰ পিনে গৈছো। ভূটানত কেলেম্পু বুলি এটা ঠাই আছে ন, ভূটানৰ ওচৰতে। তাতে। মিজোৰাম যোৱা নাই। মিজোৰাম যাম বুলি ভাবিছিলো। এইটে এই কিমান টুৱেণ্টি ছেভেনত যাম বুলি ভাবিছো, মানে এক্সাম আছে ন এটা। তাতে কি এক্সামটো শেষ ক্লিয়াৰ কৰি পেলাই যাম তাতে, এক সেইয়াতে। আৰু ইপিন- ইপিনে আছে চিলিগুৰিত দাৰ্জিলিং
অঁ চিলিগুৰি। দাৰ্জিলিং এ এতিয়া গৈ ভালেই কেতিয়া যাব পাৰিম
হিল ষ্টেশচনবোৰ ঘূৰিবলৈ ভাল লাগে।
উম। অসমৰ কত, কত গৈছা?
অসমৰ কত ক'ত ঘূৰিছা? আপুনি।
অসমাৰ এনেকে পিকনিক স্পটবিলাকত যোৱা হয় আৰু। যোৱাটো
আহ'।
দিপৰ্বিল, কমাৰ্ঘট লৈকে আৰু।
আপোনাৰ মাতটো ভালকে অহা নাই।
অ' নেটৱৰ্ক লম হৈ হৈছে চাগে
লাহে লাহে একে আহি আছে ইমান ভালকে শুনি পোৱা নাই।
হেল্ল'
ইমান ভালকৈ শুনি পোৱা নাই অ' এতিয় শুনি পাইছো
হেল্ল'
অ' শুনি পাইছো।
মই ভালকৈ শুনাপাওঁ।
উ অসমৰ কত কত ঘূৰিলা?
অসমৰ এতিয়া চুপ পিকনিক স্পট আৰু খামৰেঙা, দ্বীপৰ বিল গুৱাহাটী তেনে
অ' অসমৰ এই এনেই গুৱাহাটীততো গৈয়ে থকা হয় এনে বাকীবোৰ ডিষ্ট্ৰিক্ত তেনেকে ঘূৰা নাই নামনি অসমৰ বহুকেইখন ডিষ্ট্ৰিক্ত ঘূৰিছোঁ কিন্তু আপাৰ আছামৰ এইখনতে গৈছিলোঁ তিনিচুকীয়া। বাকীবোৰত যোৱা নাই বাকী কিবোৰত যাম বুলি ভাবিছো কাজিৰঙা গৈছ নে?
অ, কাজিৰঙা গৈছিলোঁ। আপাৰ আছামৰ তেনেকৈ কাজিৰঙা গৈছো বাকী সেইপিনে যোৱা নাই ডিব্ৰুগড় গৈছিলোঁ। বাকী শিৱসাগৰ এইবোৰ চাব পাৰ্চনেল চাবই
উম। আজি অ'। লাহে, লাহে যাব লাগিব আৰু সেই ঘৰত
অ সেইটোৱে। বাকী এয়া নামনিত অসমত পিকনিক স্প স্পট বিলাকত মানছ নেচনেল পাৰ্ক এইবোৰ গৈছো আৰু
অ মানস নেচনেল পাৰ্ক আছে
উ বহুত আগতে কৈছিলো মানছত কিন্তু এতিয়া বেছি ভাল হৈছে
অ বহুত ভাল হৈছে এতিয়া
আপুনি চেৰাপুঞ্জীৰ ক'ত যাব বুলি কৈছিলে
হা
অ বুল ষ্টক'ত যাম বুলি
অ বুলষ্ট্ৰেক এনে পুলিচ বজাৰতে থাকিম কিন্তু মানে বুলষ্ট্ৰেকত ঘুৰিবলৈ যাম আৰু ট্ৰেকিং কৰিবলৈ
অঁ অঁ শ্বিলঙৰ পৰা কিমানমান দূৰ হয় বুলষ্টকলৈ
শ্বিলঙৰ পৰা কিমান টুৱেটি ফাইভ কিলোমিটাৰ টুৱেন্টি টুৱেন্টিফাইভ কিলোমিটাৰ হয় চাগে মেইন পুলিচ বজাৰৰ পৰা তেনেকে
আউ তাত হোমষ্টেবিলাকত থাকিব পাৰি আৰু ন
হোমষ্টে এতিয়া হোমষ্টে নহয় তাতে মানে আলহী আছে ন তাত তাতেই ঘৰত যাম হেৰি তাৰে পৰা যাম আৰু আমি লগৰ দুজন যাম
অ আলহী থাকিলে প্ৰব্লেম নাই বাৰু হোমষ্ট্ৰেলত
হুম
আলহী থাকিলে মানে হোম ষ্টে নল'লেও হয়
অ' সেইটোৱে তেও অলপ কম বাজেটতো হৈ যায়
উম
থিকেই আছে মনচনত গ'লে মানে ৰেইন থাকিলেও ইমান প্ৰব্লেম নহয় ন
উম নহয় ইমান পৰে কি এই ৰাস্তাত কিছুমান কি থাকে ন লেণ্ডশ্লাইড হয় ন তেতিয়া মানে প্ৰব্লেম হয় আৰু
অ ডাউকি চাইদতহে হয় চাগে ন এ এ
অ ডাউকি চাই ডাউকি চাইডত হয় তেনেকে
পুলিচ বজাৰততো নহয়
পুলিচ বজাৰত নহয়ে ইমান
মাফান্লুৰ ভিলেজ শুনিছে
ক'ত
মাওফানলো ভিলেজ, তাত শ্বিলঙৰে হয়। সেইটোত যাম ভাবিছো, আমি মানে।
নাই যোৱা, নাই যোৱা।
সেইটো চাগে দূৰো আছে, অলপমান।
অ, নাই যোৱা। তুমি গৈছা?
নাই, আমি যাম ভাবি আছো, প্লেনিং কৰি আছো। এই কেইদিনতো যাম।
উম।
তাৰ, ষ্ট্ৰিট ফুডবিলাক ভাল হয় ন?